স এক
চ অ অ মই এই কলেজৰ পৰা আহি পেলাই এই কাঁহীবাতি কেই টামান ধুবলৈ লৈছোঁ
অ, অ
অহ ভালে আছো। ত আপুনি কি কৰিছে।
ময়ো এই আমাৰ জব কাৰ্ডৰ ফুটো মাৰি থাকে যে। তাৰপিছত আজি লাষ্ট ডেট ফটো মাৰিবলৈ ওলাইছো। মানুবোৰ অহাই নাই
অ, অ আপুনি ৰৈ আছে।
ৰৈ আছো অ ভাত কিহেৰে খালা।
অ, অ ভাত হেৰি। দালি আছিলে মাছ ভাজি আছিলে।
অ, অ কলেজলে স্কুটি লৈ যোৱা নে।
কলেজলৈ স্কুটিলৈ যাওঁ অ।
অ আমাৰো মাছ আছিলে ভাত খালো। মাছে আছিলে আমাৰো।
অ, অ ছোৱালী টিউচন আজি নাই যোৱা। গাটো ভাল। শুলে মানে অলপ।
অহ, অহ, অহ মা হত ঠিকে আছে।
মা হত ঠিকে আছে আৰু।
অ, অ ঘৰত ছোৱালী আছে এই। ওচৰৰ মানুহ এঘৰলৈ গৈছে। খেলি আছেগৈ নেকি। ঘৰতো মানুহ নাই। পানীয়ে পানীয়ে ইয়াত খেলি থকা দেখি। মাতি পেলাই মই পঠিয়াই দিলো। সিহঁতৰ ঘৰলৈ খেলিবলৈ গ'লগে হবলা। উম, বৰষুণে, বৰষুণ। গোটেই আমাৰ চোতাললৈকে লৈকে। পানী সোমালে।
আমাৰ ইয়াতে অলপমান আগত কিমান ডাঙৰকে এ ঢেৰেকণি -বিজুলী মাৰিছে। বৰষুণ দিছে।
উম, একেই আমাৰ ইয়াতো সেই ঢেৰেকণি- বিজুলী বৰষুণ। এ আমাৰ পানীৰ কাৰণে বৰ বেয়া ও। চোতালে- টোতালে পানী। পানী সোমাইছে।
উম, আজিকালি ঢেৰেকণি মাৰিলে ভয়হে লাগে আৰু। ঢেৰেকণি মাৰিলে বৰ ভয় লাগে পায়।
তুমি আজিকালি ফোনচোন নকৰা। ফোন এটা কৰিবা আকৌ খবৰ খাতিও নাই।
হে, সময়ে নিমিলে ও তেনেকে। অকণ ব্যস্ত হয় থাকো যে। টউচন, চিউচন। ফিল্ডলৈ যাওঁ অকমান দৌৰিবলৈ। কৰিবলে।
অহ, আমাৰ ছোৱালীকো দিম বুলি ভাবিছিলো তোমাৰ। অকমান দূৰ হয়। য়ে তুমি যদি স্কুটি লৈ আহি কৰিব পাৰা। পৰা তেতিয়া কৰিবাহিচোন।
অহ, অহ কৰিব লাগিব।
ইমান আৰু দূৰওঁ হয় যে আৰু তাই খোজ কঢ়ি যাবও নোৱাৰে তাকে বোলো তোমাক সুধি চাম বোলো সুধিম সুধিম কিয় ফোন কৰিবলে সময়ে নহয়, ইফালে সিফালে কৰি থাকো যে আৰু তোমাকো আজিকালি এইফালে আমাৰ ঘৰ ফালে নাহাও নিদেখ হোয়ে।
অ', এয়ে ব্যস্ত হৈ আছো যে অলপ।
অঁ। এতিয়া কি কাঁহীবাতী ধুই আছা? দাদা নাই দাদা বাহিৰতহে আছে।
দাদা বাহিৰত আছে? নি মই গমেই নাপাওঁ আকৌ।
দিন হ'ল তেওঁ। ফোন-চোনো নকৰা যে কেনেক গম পাবানো?
খেতি-বাতি
খেতি-বাতি এয়াহে গোটেই পানীয়ে পানী হৈ আছে। কঠীয়া পাৰিলো বাৰু, এয়া হাঁহহাতৰ পিছত ৰুম বুলি ভাবিছিলো জানো কি হয়।
কঠীয়া আকৌ পানীতো বেছি দিন যদি ৰৈ থাকে আকৌ কঠীয়া অৱস্থা কি হ'বগে বা?
তাকে আজিয়ে সোমাইছে পানী, কালিলৈকে সোমোৱা নাছিলে বাৰু। এতিয়া কেইদিন থাকে এতিয়া পানী পাই। আজিহে বৰষুণ দিছেহে। যদি এনেকে পানীত থাকে কঠীয়া কঠীয়া হ'বলৈ নাই আৰু বেয়াই হ'ব নেকি ঠিক নাই।
তাকে কালি ৰাতি বৰষুণ ইমানকে দিয়া নাছিলে আকৌ।
অ', ৰাতি ইমান বৰষুণ নাই, এ দিনতো ৰ'দেই নহয়। এতিয়া এ তোমাৰ দুটামান বজাৰ পৰাহে বৰুষুন দিছে।
মই কলেজৰ পৰা আহিছো বতৰটো চাইছো ইমান কোলা হৈ আহিছে ইফালে নাই অকণ। এইফালেহে আমাৰ।
অ'। মই সেই পঞ্চায়ততে গৈছিলো পঞ্চায়তৰ পৰা আহি পেলাই বেৰ খিনি মুচিথাকোতে নে দবা পিটা বৰষুণ পোৰা।
অ আজি বতৰটোত যে বৰষোন আহিব বুলি ভবাই নাছিলে দেই কোনেও চাগে।
অ', ৰ'দ দি থকা বতৰটো পটকে বৰষুণ দি দিলে।
ইমান ধুনীয়া বতৰটো! হ ঠাতে একদম। কলা-মলা কৰি ভয়হে লাগে অ'!
ফোনত চাৰ্জো নাই কি হ'ব জানো বা। ৰাতি আকৌ ছোৱালী এক্জাম চলি আছে যে
অহ। বতৰ আজিকালি গৰুং কৰেহে, গৰুং কৰেহে বতৰে আজিকালি কাৰেণ্ট কাটে।
উম আমাৰ ফালে বেছিয়ে নেকি প্ৰায় কাৰেণ্টে নাথাকে
অ অ বতৰ গৰিং গৰাং কৰিবলৈ পাই আহে কাৰেণ্ ভাবেেই যাওঁগে বুলি
অ
উম মাছ চাছ পাইছ মা হেৰি এইটো লগাই থৈছে
গামোচা লগাই দিছে কখন লগ গালে
গামোচা বিখন লগাইছে
অ ফুল বাচিছে নে
ফুল বাজিছে অ ফুল বচাই গোটেইকেইখন মে মাজে মাজে যে বওঁ সেইখিনি এতিয়া ববলৈ লাগিল সময় নাই সেইটয়ে সময়ো হয় সেইকিনি লাগিবলৈ
উ ফটো বিলাকত পাই থাকো ধৰিছা নেকি দৰিবলৈ গৈছা নেকি
গৈছো অলপ চলাব
মানুহজনী খীনাই মেলি নাই এনেইতো দেখাই নাই ব
অ ফটো দেখিছে।
ত তোমালোকৰ কঠীয়া চথিয়া পাৰিলে নাই? মাছ ওলাইছে লাঙি এখন পাতি থৈছো তাৰপৰা আৰু এখন এতিয়া পাতিব লাগিছিলে বোলো জবকাৰ্ডৰ ফটো মাৰি আহি পেলাই মাৰি প পাতিমগে। এই মানুহকেইটাও অহা নাই নহয়।
আহ অ। আমাৰ কঠীয়াা মানে অলপমান দিনৰ আগ আ অলপমান
অঁ।
তাৰপিছত আকৌ পৰহি নাম পাইছিলে নেকি অলপমান, তাৰপিছত আকৌ সেইদিখনৰ ৰাতি ডাঙৰকে বহুণ দিয়া নহয় জানো পৰহি নহৰ ৰাতি? তাৰ পিছত গোটেই কঠাই হেনো উঠিয়ে গল হেনো।
ই সেইটোৱে ডাঙৰ কথা হ'ল।
আকৌ পাৰিব লাগিব এতিয়া চাগে।
ঘৰ ওচতে নে?
পাছফালে পাছফালে অঁ।
মোৰ এতিয়া তাকে চিন্তাই লাগিছে হে প্ৰথম তোমাৰ তিনদিন কঠীয়া পাৰিলো। ভালকে নোলালেই। মানে সেৰেঙা সেৰেঙা হ'ল আকৌ দুটিং পাৰিলো, পুলি ওলালেগে বাও গোটেইখিনি এতিয়া ইয়াহে বৰষুণো পাইছে সিমানেই। পানীও পাই আছে, কি হ'ব জানো তাকেচি চিন্তা কৰিয়ে পোৱা নাই।
উম মাতিবগৈ চাগে তেনেকুৱা হ'বলে হ'লে।
তাকেহে পায় সেই জবকাৰ্ডৰো মানুহবোৰ ফুটো মাৰিব লে আহিছে লাহে লাহে কথা পাতি পাতি গৈ থাকো আও ফুটো মাৰোঙগে।
অ' অ'।
তোমা তোমাৰ এ জবকাৰ্ডৰ ফটো চটো মাৰা নে নামাৰা। হা
এবাৰ মাৰিছিলো, এবাৰ ন দুবাৰ মাৰিছিলো দেই।
অঁ অ‌ঁ।
তাৰ পাছত নাম। আছে জব কাৰ্ড আছে মানে অ এতিয়া ভাইটি এবাৰ তেনট।
অহ অ।
দেহাটো আজি ইমান বেয়া। একদম গাটো। টো
অ এয়াহে বত বতৰো যিহে,
সেইদিনাখন উম। সেইটো সিদিনাখন বৰষুণত তিতিলে আকৌ। সেইকাৰণে অৱস্থা একদম বেয়া হৈছে বৰষুণত তিতি তিতি।
পৰীক্ষা দিবলৈ কৈছে কি পৰীক্ষা দিছে তাহে জানে পাৰিছো বুলি কৈছে। এইবাৰ এই হেৰি গৰম বন্ধতে। টিউচন দুটা দিয়াম বুলি ভাবিছো কি হয় জানো। নহবা ঘৰত এনেহে ইফালৰ পৰা। উৎপাতহে কৰি থাকিব নপঢ়ে নেমেলে সেইকাৰেণে বোলো টিউচন এটাই দিয়াই দিওঁ। টিউচন এটা দি দিলে মানে টেনচন নাই আৰু।
উম।
ভাবিছো, কি হয় জানো। দাদাইও কৈছে টিউচন দে দে বুলি, মই এ বোলো ঘৰতে অকমান পঢ়কচোন বোলো। দুদিনমান চাও, কি বুলি ভাবিছা। ঘৰত এতিয়া যেতিয়া পুহি না ঘৰত যেতিয়া পঢ়ি নাহা টিউচনটো দিবই লাগিব।
এহেতে এতিয়া বহুত শান্তক। অ' আমি আমাৰ হেৰিয়াত আমাৰ অৱস্থাত মানে
মান এক ছেকেণ্ড শান্তিয়ে নাথাকে। গম পোৱা নে? এতিয়া কাইলে একজাম এতিয়া গৈ হেৰি ঘূৰি ফুৰি খেলি থাকিবলে সময় আছে নে?
উম, লৰা-ছোৱালীয়ে মন দে কুৱা এতিয়া কিনো কৰিবা। উম ল'ৰা-ছোৱালী মন তেনেকুৱাই বোলো, কিনো কৰিবা আও।
ক। কথা মানে তুমি এটা কথাটো পেলাব ক'ব নোৱাৰা যি কথা ক'ব তুমি এষাৰ কোৱা মানে বা তিনিশাৰ মান ক
খ'তম মানে। কথা কলেও নুশুনে নামানে। তুমি সময় পালে আমাৰ ফালে আহিবা এপাক।
অ যাব লাগিব যাব লাগিব।
স্কুটিখন লৈ টুপুকে এপাক। মাহঁতে ঠিকে আছে অ বৰ্তমান।
অ অ পাচলি খাৰঠি আছে নে ঘৰত?
এই নাই পাচলি সেই এইফালে কুন্দুলি এজোপা ভাতকেলা কেইটামান লাগিছে। তাৰ পৰা এইফালে ভেন্দি এজোপা আছিলে আজি কালি গাহৰিয়ে খহায়ে পেলালে। লাগিছিলেহে দুটামান এ মানে কি আমাৰ জেগাবোৰ দ যে হেৰি পানী আহে যে, কেনে একো বস্তু অ খাবই ন অহা বছলে মাটি অলপ পেলাম বুলি ভাবিছোঁ কি হয় জানো
অ অ সেই কৰিবলে ভাল অ মাতি অলমান পেলাল ললে হ'ব আৰু এজোপা দুজোপা কিবা কিবি
উম মাৰ লগত কালি কথা পাতিছিলো কবালে যাম বুলি কৈছিলে গ'ল নেকি
অ মা বিপুৰীয়াৰ গৈছিলে নেকি বিপুৰিয়া গৈ পেলাই এয়া আহি পেলাই পাইছেহি আও বেছি দেৰি হোৱাই‌ নাই মা আ
অকলে গৈছিলে নে
অকলে নহয় আও মানুহ গৈছিলেই হ'ব পায়, নহয় নহয় অকলে নহয়
অ অ' অ' অ' অ'।
অ' কোনোবা - কোনোবাক গৈছিলে হেনো। মায়েহে কৈছিলে গৈছিলে বুলি, ভাইটি স্কুলৰ পৰা আহিলে অ'। সিহঁতৰ একজাম চলি আছে।
অ' এটা কামলে গ'ল। বাকী দেউতাও ভালেই নহয়?
দেতা ঠিকে আছে আৰু এতিয়া বৰ্তমানলৈকে।
অঁ।
উম, ছোৱালী কোন ক্লাছ? পালে গে।
ছোৱালী এবাৰ তিতীয় শ্ৰেণী।
অ' তিতীয় শ্ৰেণী পালাগে।
তাকে ইংলিছ ত' উম কি কয় জানো পাই, ইংলিছৰ আখবোৰ আগতকে ভাল হ'লগে ধুনীয়া হ'লগে। পকোৱা লিখিব জানি চাগে নহয়।
অ।
কি হয় জানো বা তোমাকো টিউচন দিবলৈ ইমান দূৰত থাকা দিবলেও নহয়।
উম।
ওচৰত হোৱাহেঁতেন দিলোগেহেঁতেন। তুমি এতিয়া কেইটা ল'ৰা-ছোৱালী টিউচন কৰি আছা।
তা তাই।
অ' মাহে কিমানকে লৈছা।
মাহে এয়া ছশকে লৈছো। ছশ-ছশ। উম
অহ অ' অ'। দিয়া তেতিয়া হ'ব পিছত ফোন কৰিবা।
অ, অ, হ'ব অ, অ, অ' ঠিক আছে।